হেল্ল' হেল্ল' হেল্ল' শুনিছা?
হেল্ল'
শুনিছা? হেল্ল' শুনিছা?
অ শুনিছো তুমি।
অ অ শুনি আছো।
অ অ শুনা পাইছো তুমি শুনা পাইছা।
মই পাইছোঁ। অ অ
হেল্ল'
কি কৰি
কি কৰিছা?
অহঞ্চ
অ, ' অ', আমাৰ এই ঘৰৰ ওচৰৰ পোৱালি আহিছিলে কাৰ্টুন দেখাই আছিলো তাক মই। তুমি?
কি কাৰ্টুন?
এই কাৰ্ট তোন মানে অ', ছটা ভীমৰ কিবা এপিছোড ছটা ভীমৰ কিবা এপিছড চাই আছিলেহি।
অ', অ'। মই এই মাত্ৰ লাঞ্চ কৰিলো। মই লাঞ্চ কৰিলো এইমাত্ৰ। ময়ো তোমাৰ লাঞ্চ কৰি এ, সেয়ে চাইছিলো। কাৰ্টুন, তুমি চোৱা নে নাই সেয়া এই চফিত দা ফাৰ্ষ্ট কাৰ্টুনখন চাইছা?
উ, উ, চাওঁ, চাওঁ, চাওঁ আজিকালি কাৰ্টুনৰ সেইটো চাওঁ। ভাললাগে কাৰ্টুন বিলাক চাই চাই।
অ'।
আগতে কাৰ্টুনৰ বহুত ভাইব আছ চিলে।
লে বেছিকে। আজিকালি ফোনতে চাওঁ আৰু।
ইউটিউবত দি থাকে আপলোড বিলাকে চাই থকা যায়। সেইটো পাই। মই, অ', অৰ্গেণ্ডা কক‌ৰ'জেছ চাওঁ, নিন্দা হাতৰি, তাৰপিছতে মটু পেটলু এইবিলাক চাওঁ।
চিন চিন চোৱানে নাই?
অ', চিন চেনো চাওঁ, চিন চেনো চাওঁ। এ, আজি মই ইউট। টিউবতে চাওঁ। ইউটিউবতে চোৱা যায়। তুমি?
মই তোমাৰ টিভিত। চাওঁ কেতিয়াবা নহ'লে ইউটোবতে চোৱা যায় বেছিভাগ মানে, খপককে চাই দিওঁ। আৰু ভাল লাগে চাই। চিন চেনৰ এপিচদ বিলাক। তে ভাল লাগে। চিনচেন টো আগৰ পৰাই ভাল লাগে বহুত।
অ', অ', আৰু জমনি জমনি এপিচড বিলাক। ওলাই।
অ', অ', আৰু সেয়া চাইছিলা নে নাই তুমি হাগ। গি মাৰো সত।
অ', হাগি মাৰো চাইছিলো হাগি মাৰো বেষ্ট আছিলে মোৰ কাৰণে হে, হে।
তাই কেৰেক্টাৰ কেইটা ভাল লাগিছিলে অ আৰু লগ বিলাকো ফানি আছিল।
অ ডাইলগ বিলাকো ফণী আৰু। এতিয়া আগতে আমাৰ এতিয়া পোৱালী বিলাকে ভাৰী সৰু ল'ৰা ছোৱালী বিলাকে বেছি কাৰ্টো নাচায় আগতে।
অ অ আ আগতেতো আগতেতো আমি। বি এছ আই। চিলো খালী মোবাইল তো নাচিলে তিভী আৰু কাৰ্টুনো চোৱা যায়। এতিয়াতো বাচ্ছাবোৰে বাপেৰে বহুত। ফোন তিপে।
সেইটোয়ে অকল গেমেই খেলি থাকে। সিহঁতে কাৰ্টুন জগতখন কিন্তু জান। লাগে কাৰ্টুন ভালে হয়।
অ বহুত বস্তু শিকিব পাৰি তাত।
পাৰি পাৰি আগতে ভাষাও শিকিব পাৰিছিলো কাৰ্টুনৰ পৰা হিন্দী কবলৈ পাৰো, ইংৰাজী কথা ক'বলৈ পাৰো। পাৰো আজিকালি ইহতে তোমাৰ ৰিল বিলাকে চাইছোই আৰু।
এই কাৰণে ল'ৰা ছোৱালী বিলাকে আজিকালি কথা পাতিবও নাজানে। ভালকে মাত চাতো নোলায় সৰুতে।
সেইটোৱে চচিয়েলাইজ কম কৰিছে সিহঁতে আজিকালি সেইটোৱে প্ৰব্লেম হৈছে। উম উম সহজ হৈ গৈছে গোটেই বস্তু খিনি। সেইটয়ে আগতে কাৰ্টুন বিলাক আছিল। তাই
অ অ এনেই বা ব তাই এই বাকী তুমি এতিয়া কি কাৰ্টুন চোৱা মানে বেছিভাগ?
মই বেছিভাগ আজিকালি অ অৰ্গেন্দা খন অৰ্গেন্দা কক্ৰচেছখনে চাওঁ সেইখন ভাল লাগে। তাৰপিছতে ছত ছত ছোটা ভীম ভাল লাগে। এয়া আৰু লিটিল ক্ৰিষ্টখন চাইছিলানে তুম?
লিটিল অ চাইছিলো ইমান বেছিকে চোৱা নাছিলো। মই সিখন চাইছিলো তোমাৰ অ কি আছিলে নামটো? অ বাৰ্বি চাইছিলা বাৰ্বি? বিলাক
অ অ অ চাইছিলো বাৰ্বি চাইছিলো বাৰ্বি ঢেৰ চাইছিলো আগত। বাৰ্বি পুতলাও আছে ঘৰত। মোৰ লগত
অ আৰু আৰু আৰু সেয়াৱলি তিল কৃষ্ণাখন চাই চিলা? সেইখনতো বহুত ভাল লাগে চাই।
অ অ আৰু সেই কৃষ্ণৰ সেই এপিছোতটো আৰু এটা ডাঙৰ এটা কৃষ্ণ যে ওলাইছিলে অলপ কৃষ্ণত ডাঙৰ ডাঙৰ হোৱা লেকে যোনটো এপিছত ৰাধাজনী যে ইমান ধুনীয়াকে- আঁকিছিলে ন?
অ মোৰ আৰু তাইৰ গানটো যে ইমান ভাল লাগে।
আৰু এ তুমি বহুত ভাল লাগে তুমি হেৰি চাইছিলা আহ পুতলা নাচ চোৱা নেকি আ চাই পাইছা?
ৰিয়েল লাইফত ৰিয়েল লাইফত এই সৰুতে বহুত চাই এ সৰুতে এপাৰেই চাইছিলো চাগে সেনেকে ইমান মনত নাই চোৱা এতিয়া
অ অ পুতলা নাচ অ পুতলা নাচ চাইছো চাইছো বহুত ভাল লাগে। সেইটোৱে ইনস্পায়াৰ কৰি আমাৰ ঘৰৰ ওচৰতে পুতলা নাচ হৈছে আছিলে পূজাৰ সময়ত দুৰ্গা পূজা সময়ত যেতিয়া পাতিছিলে পুতলা নাচ তেতিয়া ভাল লাগিছিলে এত- টো আমি এটা কাম কৰিবও পৰা যায় বৰ্তমান যোনটো এনেকা আমাৰ এই পুতলা বিলাক নাচি থাকে সেইটো বিলাকত উলিয়াই উলিয়াই আমি এইবিলাক কাৰ্টুন চাৰ্টুন বনাবও পাৰো।
অ অ অ আজিকালি এইটো নোহোৱা হৈ গৈছে
উম বহুত মানে বিলুপ্ত হৈছে আৰু বস্তুটো লাহেকে
অ অ অ সেইক দেখায়ে নাপাওঁ সেইবিলাক আগত
চলিও বুজি নাপায়হে
অ নাজানেই চাগে কিবা যে আছে সেনেকোৱা বস্তু গমেই নাপায় পুতলা নাচটো এনেই ভাল লাগে খালি মানে অ চবে কৰাব নাজানে এতিয়া
নেজানে নেজানে কষ্ট আছে একেলগে কেনেকে ড্ৰেছে ছেছ বিলাক সজা যাইক মেলে বহুত খিনি কষ্ট হয় সেইটোৱে বহুত মিলাব লাগে বহুত মিলাব লাগে সেইটো কাৰণে প্ৰব্লেম হয় আৰু তুমি কি আৰু কাৰ্টুন চাইছিলা তুমি
মই তোমাৰ এই চিন চেনখনে আগত দৰে মন চেন চেন তাৰপিছত মুটুক পতলু ছোটা ভীম তাৰপিছত আৰু টমেন যেৰি সেখনতো বাৰু মেইন আৰু সেখন চবেই চাইছিলে টম এণ্ড জেৰি
অ টম এণ্ড জেৰিটো চাইছিলে টম এণ্ড জেৰি চাইছিলে অ
আৰু সেয়াও আছিলে নহয় অ তোমাৰ মিকিম মিকি মাউচৰ যে মিকি হাউচৰ
অ অ ডিজনীলেণ্ডৰ কাৰ্টুন চোৱা গৈছে আছিলে কিন্তু ভাই প্ৰায় ভাগ
অ অ ভাল লাগে তাৰে কাৰ্টুন বিলাক আৰু মানে তাৰে ড্ৰয়িং বোৰ কেৰেক্টাৰ বোৰ
অ আগতে কমিক্স বুকো ওলাইছিলে কাৰ্টুনৰ ওপৰত
অ অ কালাৰিং বুক সেইবোৰ যে আছিলে অ অ অ আগতে বহুত কৰিব বস্তু আছিল আজিকালি আছে কিন্তু বাচ্ছাবোৰে ইমান নক কৰে ফোনেই টিপি থাকে খালি
যিটো মূল্য বুজি নাপায়েই
ভাল নালাগা হৈছে, ইমান ফোন টিপি থাকে। নাচো নাজানেই কাৰ্টুনৰ কথা কাৰ্টুনৰ কথা সুধিলে না ইউটিউবত এই কবাৰ কিবা বিলাক চাই থাকে।
ইয়, সেইটোয়ে বেয়া হৈছে। এনে আগতে কিন্তু কাৰ্টুন চালে আমাকো মাহতে গালি পাৰিছিলে। কিন্তু এতিয়া কাৰ্টুনৰ
অ' অ' আগতে স্কুলৰ ৰাতিপুৱা যাওঁতেও চাই গৈ ছিলো আহি পেলেও কাৰ্টুনে চাওঁ।
দুপৰীয়া ভাত খাই থকা ৰাতিও চাওঁ অ'।
চানডে চানডে বাৰ্বি মুভি বিলাক।
অ' পগত দিছিলে হয়, আৰু কাৰ্টুনেট। ছিলে কাৰ্টুন মুভি বিলাক। সেইটোয়ে আৰু।
আজিকালি কাৰ্টুনবিলাকো বহুত মানে টিভিত চাও নহয়। বেলেগ মানে বহুত বেলেগ।
আগৰ সেই কাৰ্টুন সেইখিনি নাই হয়, হয় আগৰ সেই কাৰ্টুন সেইবিলাক বস্তু নাই আগতে যেনেকে ধুনীয়াকে আৰ্ট, চাৰ্ট আজিকালি কাৰ্টুন বিলাক উম, বস্তু পু মানে বস্তুত একদম ৰিয়েলিষ্টিক নালাগে এনেই বনাই থ
অ, অ আৰু বেছিভাগতো আজিকালি এ আই ডি এ কৰে ত' সেইকাৰণে ইজি আৰু
উম, উম।
এ আইটো আৰু বেছি। আৰু ইউজ কৰে কিন্তু ভাল ৱেইট কৰি আছে।
উম, উম, হয়-হয় সেইটোৱে। কাৰ্টনটো সেইটো কাৰণে মানে অলপ এতিয়া অলপ পপুলাৰ টো হেৰি কমি গৈছে।
অ' অ' আজিকালি টি ভি চিভিও ইমান হেৰি চোৱা নাযায়। মবাইলত মবাইলতো মাৰ আৰু মই সেয়াইে চাই থাকোঁ। আজিকালি তোমাৰ চফি দা ফাৰ বা কেতিয়াবা চিমচেন
অ'তুমি স্বৰনেন্দ চিফ চাইছা? ছিলা।
অ, অ' সেইখনতো চাই। ছিলো। টো ইমান কথা নকয় ষ্টীল ভাল লাগিছিলে।
জেনেৰেলি অংগি
অ অ আৰু জমনিও আছিল আৰু মানে ভাল লাগিছিল। আছিলে সেইখন মানে অলপ বেলেগ আছিলে বাকীবোৰ কাৰতুনত। কে, সেইখন বোলে ফাৰ্ষ্টতে মিনিয়েচাৰ কৰি কৰিছিলে। জানা
হয় নেকি?
মানে আগতে যেতিয়া ফাৰ্ষ্ট বনাইছিলে বনাওতে মানে যেতিয়া পুৰণা হয় ন সেইখন বহুত। ত বনাওঁতে মানে তোমাৰ মিনি এইচাৰ সৰু সৰু কৰি পেলাই মানে সৰু সৰু ঘৰ বনাই পেলে সিহঁতে সেনেকে মানে তোমাৰ এটা মানে ইয়াতো এ আই চি আই দি কৰে আগত মানে তোমাৰ এটা মানে অ ষ্টেপ দিবলৈ বা এটা সেনেকে কথা কবৰ কাৰণে সিহঁতে এটা এটা বস্তু মানে হাতেদি কৰি কৰি দিছিল।
অ অ সেইকাৰণে ইমান চবে পপুলাৰ হৈছে ভাল পাইছে শ্ব' টো চবে সণ ইণ্ডষ্ট্ৰী।
তে মানে সেই বোৰ মানে নাছিলে ন। এইয়া আহিছে কম্পিউটাৰ দল, ত' সেনেকেই কৰিছিলে মানে। কষ্ট দি কৰিছিলে আৰু এতিয়া আৰু এ আই দিয়ে চব। অ'পেন তেন চাইছিলো ইমান এটা মই ভাল পোৱা নাছিলো মই পিকাুচু পিকাচু চাইছিলো।
উম, উম বেনটেনে এনেও ক'ব গ'লে ল'ৰা বিলাকৰ মাজত বেছি
অ' অ' আগতে লৰা বিলাকেতো বেনতেনৰ ঘড়ি
ঘড়ী কিনিছিলে মইও এটা কিনিছিলো বেনতেনৰ ঘড়ী। কাপোৰো কিনিছিলো। ছিলো। বেনতেন আ চাইছিলো। হেনা মন্তনা চাইছোঁ। পাৱাৰ এঞাৰ চাইছিলো, সেইকেইটা বহুত মানে একদম নষ্টালজিয়া। উম, উম প'কেমনো চাইছিলো। প'কেমনো চা
পকেম'নটো ভাল লাগিছিলে। কিন্তু ইমান ভাল লগা নাছিল। পিকা চুটো অ' পিকা চুটো ইমান মৰম লাগে তাৰ কথাবিলাক।
উম, উম বহুত মৰম লগা আছিলে। সেই আৰু কাৰ্টুনৰ গোটেইখিনি এটা হেৰি হলে ভাল হয় আৰু ভালকে এটা ভালকে যোগাৰ কৰিলে। উম, উম আৰু আগতে নিউজ পেপাৰ পেপাৰ বিলাকতো এটা কা
অ' অ অসমীয়াই দিছিলে নহয়।
হয় হয় সেইটো হ'ব লাগে।
আগতে আগতে মেগাজিন বিলাকো আছিলে নহয়। মেগাজিন বিলাকত যে ভাল লাগিছিলে। অ'ৰংমন অ' ৰংমন সদায় সপ্তাহত বেলেগ
বেলেগ বেলেগ অ' অ' উম পঢ়িও ভাল লাগে।
কাহানী বুলি তাতে মানে চব আছিলে ৰং মন খনত। খাদ্য ৰ পৰা তোমাৰ কাহানী- চাহানী বা কবিতা
অ' আৰু কালাৰ কৰিবলৈ ৰং কৰিব লগা। গোটেইখিনি আছিলে সেইয়ে উম গোটেইখিনি সেইটোয়ে ইম্পৰ্টেন্ত আছে আগতে বহুত আছিল এতিয়াও আছে।
অ' কিন্তু এতিয়া আৰু মানে আমাৰ আহি থকা জেনেৰেচন টো মানে অলপ ইমান নাই। এতিয়া মানে নোহোৱা হৈ গৈছে, সিহঁতৰ মাজত।
উম, উম, কিন্তু কৰিলে অ, কিন্তু কৰিলে বহুত ভাল হ'ব কাৰ্টুনৰ দেভেৰিটো ডেভেলপমেণ্ট তাকেই আৰু তি ঠিক আছে দিয়া, কাৰ্টুন চোৱা তুমি ময়ো চাওঁ। ঠিক আছে দিয়া, অ দিয়া।
উম, বাই।